হেল্ল'
অঁ, কি খবৰ?
অ', ভাল তোমাৰ?
মোৰো ভাল।
অ', অ', কি খালা ৰাতিপুৱা?
এ ৰাতিপুৱা এইটো আৰু ভাতে খালো।
অ', এ মই আজি ৰুটি খালো দিয়া।
অ।
অহ, তুমি এতিয়া ক'ৰবাত যাবা নেকি?
ইতিয়া, ইতিয়া নাযাওঁ কতো।
অ', এ তেনেহ'লে আমি আবেলি যাম দিয়া। ফোন কৰিম।
অ', অ।
আৰু কি ড্ৰেৰেছ পিন্ধা মোক ক'বা ময়ো চাম একে ড্ৰেছ পিন্ধিম।
অ', অ।
আৰু জাগাটো মই কিন্তু ফাইনেল কৰা নাই।
অ', মই কম দিয়া ফাইনেল কৰি।
অহ, অ', সিহঁতক কবা নেকি যাবা যে?
এ নক দে সিহঁতক সিহঁতে আমাক নকয়ে।
অ', মনটোও কিবা বেয়া লাগে নকলি হয় না?
অহ।
এ দে তুমি যদি কৈছা আৰু নোকোৱা নালাগে দিয়া।
অ', নহয়ন দেতো আমাক কাত গিলি কথা একো নকয় নহয়, আমি কৈ থাকি আৰু কি পাম? ফ্ৰীৰিতে যাব হেহতে আমাৰ
এই মোৰ কিন্তু বহুত, বহুত জাগাত প্ৰগ্ৰাম। কি কইচা?
হেন ডেমাক বোলো ক'তো লৈ চৈ নাযায়।
অ', সিহঁতে ক'তো লৈ নাযায়।
নাযায়।
অ', এ হেৰি কৰিম দে গাড়ী এখন ভাড়া কৰিম দিয়া।
অহ।
আৰু যদি সিহঁতে গম পায় আৰু সিহঁতকো লৈ যাম দে পিছত।
অ', অ।
গম নাপায় যদি নকওঁ গম পালে লৈ যাম।
অ', অ।
অ এ মই এতিয়া অলপ ওলাই আহিছো ৰ'বা।
অ।
চকৰ ফালে।
উম।
সেইটো কাৰণে আৰু মই তোমাক ফোন কৰলো।
অহ।
এ চাহ খাবা লাগছো দ।
অ। ঠিকে আছে দে, মইয়ো এনেই বহি আছো ঘৰতে।
আ, এই মই চা, খায় আছোঁ দা চিঙিৰা এটা লৈছোঁ। আৰু এখন জিলাপি লৈছোঁ।
অ', হা
সেনেকে আৰু। এ, ওলাই আহিলি আৰু একাপ চাহ নাখালি ভালো নালাগে দেখোন। কিবা আগতে এই চাহ একাপ নাখালে মনটোৱে ভাল নালাগে মাথাটো অলপমান বিহে আছে। সেইটোৰ কাৰণে একাপ চাহ খাই ল'ম বুলি ভাব
অ', ঠিকে আছে।
অঁ। এ আজি ভাবিছো ৰ'বা এই অলপ ওলাই যাম বুলি। এই হেৰি জাগটোত এয়া এ নামটো কিবা আছিলে ৰ'বা, পাহৰি গলো।
অঁহ '।
সেইটো জেগাত তুমি যাই পাইছা নে নাই বা। নামটো কলে গম পালা হয়।
অঁ,।
মোৰ নামটোৱে মনত অহা নাই। উম, আজি দুপৰীয়া কি খাবা, কি বনাবা? অঁ, আলু ভাজি। তোমাৰ ফেভৰেট নেকি ন আলু ভাজিটো?
অঁ,।
অ', মোৰো আলু ভাজিটো আগতে বহুত ফেভৰেট আছিল। আজিকালি আৰু খাৱা বাত দিছোঁ দিয়া এহ, তাৰমানে আলু কিমান খাবা আৰু পেটে ওলাই যায়। সেইটো কাৰণে আৰু আলুটো অলপ কমাই দিছোঁ। এ চব্জি-তব্জি খাওঁ।
উম মই চব্জি নাখাই ভালে নাপাও। মই আলু এ খাওঁ।
অ', এ মই চব্জিও চব চব্জি নাখাও এ বেঙেনা ভাল পাম। সেনকা এ, আৰু নেচেৰা-চেচেৰা কিবা কিবি।
অঁহ'।
এহ, কি খাবা আৰু চবেই আৰু সেয়া চব্জিবিলাক ভালেই নহয় আজিকালি।
অঁহ'।
আজিকালি খাম বুলিও খাব নোৱাৰা চব্জিবিলাকক।
অঁহ'।
এ কালি মই আম খাই দিচণ্টৰি হৈ গৈছী।
এহিহিহি।
সেইটোৰ কাৰণে আৰু মোৰ মানে আজি অলপ পেটটোও বেয়া লাগি আছে।
অহ ' খাবই নালাগে, কিয়া খাইছ?
এ, আৰু কি কৰিবা আৰু মনটোও নামানে দেখা পালো বৰ মানে খাবৰ ইচ্ছা গল সেইটো কাৰণে আৰু খালোঁ খাইো আৰু দিচেন্ত্ৰীও হ'ল।
অ',
সেইকাৰণে আৰু অলপ ওলাই আহিলো টেবলেট ল'বা।
অ ঠিকে আছে দে।
উম এই টেবলেট ললো ৰবা। লৈ আৰু এতিয়া ঘৰ ফালে আহি আছো। আহি কেনে আৰু গা পা ধুও অলপমান। গা পা ধুই অলপ ৰেষ্ট লওঁ।
আহ
সেনেকুৱাকে ৰেষ্ট লৈ আৰু ক'বাত যাম দিয়া পিছত ওলাই।
আহ আহ।
সেইটো কাৰণে আৰু তোমাক ফোন কৰিলোঁ মই।
উম।
কিমান নো অকলে অকলে থাকিবা আৰু।
অ ভালে নালাগে অকলে থাকি বেছি
উম ফোন কৰিলে তেওঁ আৰু কথা বাৰ্তা কৈ থাকিলে অলপ ভালো লাগে দিয়াচোন মনবিলাক।
আহ।
সেইটোৰ কাৰণে
মই সিহঁতক ফোন মাৰিছিলো সিহঁতক
পেট সেনেকুৱা মানে গাতোও ভাল আছে।
আহ।
অ। উঠ চাচোন ফোন কৰ কেনে আকৌ ভাবিছো কিবা কৰে। পিছত চেষ্টা দিবা।
অ চাম ৰবা।
চাইক নে মোক জনাবা। তুমি গা পা ধূলা নেকি? অ তুমি গা ধূলা?
এতিয়া একেলকে ধুম হে।
অঁ ময়ো গাঁৱ- আহ হ মই গাটো ধুলো ৰবা ধুই কিনে অলপমান ৰেষ্ট লৈ আছো ৰবা বিছনা হয়!
আহ তু বাৰ দেখোন বাহিৰত গৈছা।
এ আহিলো এই ঐ মই যও! তোমাৰ গাড়ীত যাবলৈ। অ 'হেল্ল'! অ 'তেনে কম কৰি লো এ তম কি কৰিম কি নাপা কৰি মে ভাবি আছোঁ আৰু
উম! ঘৰত থাকিয়ে বহুত বৰিং হৈ যায়।
আহ সিহঁতকো লগ নাপালো, মনটো সেইকাৰণে বেয়া লাগি আছে সিহঁতৰ লগতো অলপমান গপ চপ কৰিলেও ভাল লাগে দিয়াচোন
অ '
হ! গধূলিও চাগে লগ পাম। হয়। তেতিয়া আৰু লগ নাপালো নহয় আহ! সিহঁতৰ বা ক'ত আৰু ঘ গপ চপ কৰি আছে সিহঁতেহে জানে আৰু এ আজি বতৰটো দেখোন সমান ভালেই নহয়' বৰষুণো নিদিয়ে ৰ'দো নিদিয়ে
অ ভালে নালাগে বৰষুণ খুন্দিলে অলমান ভাল লাগে।
আহ অলপ সেমকাা সেমকি কৰি আছে বতৰটো
আহ!
সেইটো কাৰণে আৰু বৰষুণ খিনি দিলে অলপ ঠাণ্ডা পৰিল হয় দিয়াচোন
আহ!
অলপ ভাল লাগিল হয়। উ' খন নিদিলেও তাৰমানানে বতৰটো কিবা বেলেগ ধৰণৰ গৰমতটো আছেই।
আহ!
গৰমতটো কিবা যোৱা নাই
উম!
তাকে চিন্তা কৰি আছো, বৰষুণিন আহি ভাল আছিল সদায় বতৰতে এনেকুৱাই কৰি আছে
আহ বলছ ন নিট
অ ক'লা কৰি আছে বৰষুণ দিব দিব যেন লাগে কিন্তু আৰু পুতুককৈ ৰ'দ দিয়ে।
আহ বৰষুণে নাহে
আহ তাকেইটো চিন্তা কৰি আছো, কি কৰা যায় আৰু,
উম'।
এ, ভাবিছ আৰু মানে বৰষুণ খিনি দিলিহ ঠাণ্ডা পৰিলি ওলাই গলে অলপ ভালো লাগব।
আহ'।
হয় না, কিন্তে কা বতৰত মানে বৰষুণ আহো আহুও কৰি থাকে। আৰু এবাৰ ৰ'দোত দে মানে ভালে লাগে নাযায় কিবা মন বিলাক সেই আৰু কি কৰা যায়, সিহঁতকো লগ পোৱা নাই। সিহঁতেক ফোনো ৰিচিভ কৰা নাই।
উম '।
সিহঁতক কলে সিহঁতেৰ তেওঁ ওলাই আহিলা হয়। দিছো লগত লগত ভাল লাগিল হয়।
অ, অ'।
স মানে। ট্ৰাই কৰি আছো আকৌ ফোন কৰি আছো কিন্তু ফোনটো ৰিচিভ নকৰে। তোমাৰ কছি না?
নাই কৰা নাই।
অ, তোমাৰো কৰা নাই সেই ত কৰবাত আড্ডা মাৰি আছে।
অহ '।
আমাৰ ফোনবিলাক ৰিচিভ কৰা নাই।
উম'।
এই লাষ্টৰ সিহঁতে আৰু পচতিয়ব ৰবা। আমি যেতিয়া যাম।
অহ '।
পিছত জোগাবিলাক দেখা পাব নহয়। তেতিয়া হে কব, তোমালোকে মনে মনে গৈছা আমাক নোহোৱাকে।
উম '।
তেতিয়াহে গম পাব।
উম'।
ভাত খালা নাই?
নাই, খোৱা নাই।
অ, ভাত খোৱা নাই।
নাই খোৱা নাই।
আমিও খোৱা নাই ৰ'বা। এই মাত্ৰ মই চিঙৰা এটা জিলাপিয় অখন খাই আহিলোঁ না।
উম, উম'।
সেইটো কাৰণে মই ভাত খাৱাই নাই ৰবা। অলপ দেৰি কৰি খাম।
আহ'।
ভোক লগা নাই।
অ' এতিয়া খাবা আৰু পাৰিম নাই এতিয়া নোৱাৰ এতিয়া খাবা দেৰিকে উঠা যায় না।
অ 'এ আজি মই টোপনিৰ পৰা নটা বজাত উঠিছো
ময়ো অ '
সেইটোৰ কাৰণে আৰু।
খালি বেলেগ দিনাখন আৰু ৰাতিপুৱাই উঠো সেইটোৰ কাৰণে এই কাম থাকে নহয়।
অ '
সেইটো কাৰণে ৰাতিপুৱা উঠিলি ভালো আজিকালি এক্সাৰচাইজ চেক্সাৰচাইজ কৰিব যাবও পাৰি।
আহ
আৰু দেহ বিলাকো ভালে থাকে হয় ন'
অ'
এই আজি নটা বজাত উঠা কাৰণে গাো একেবাৰে খেল মেলো লাগি আছে।
আহ ৰাতিপুৱা উঠিলি ফ্ৰেছ ফ্ৰেছ লাগি থাকে।
অ ' সেইটো কাৰণে আজি আজি আৰু ৰাতিপুৱা উঠায়ে নহ'ল
অ '
দেৰি কৰি
উম
কালিৰ পৰা উঠিম দিয়া সোনকালে হয়না। অলপমান খোজ কঢ়াব যাম
অ '
খোজকাঢ়ি অহাৰ পিছত অলপমান পানী চানী কিবা এইগিলা খাম কিবাাকিবি চালাত তালাত
অ '